শুনি
অ অ কোৱাচোন
অ কি কৰি আছা?
এ একো নাই ৰবা এনে বহি কেনে ফিল্ম এখন চাই আছিলো তুমি।
ভাত খালা অ মই বৰ্তমান এনেই আছো ৰবা।
অ মই ভাত খালো ৰব অলপ আগতে তুমি খাইছা।
অ খালো খালো।
আচ্ছা বাকী আৰু খবৰ পাতি কেনেকুৱা তোমাৰ।
মোৰ ঠিকে আৰু ঠিকে আৰু তোমাৰ।
মোৰো ভালে আছে দিয়া মানে অলপ জাছ। কাহ হৈ আছে নে বাকী ঠিক থাকে আছো।
বাকি চামাৰ ভেকেচন কেনেকুৱ, অ‌ আছে তোমাৰ।
ভালে আছে চবে।
বাকী তোমাৰ চামাৰ ভেকেচন কেনেকুৱা চিলি আছে।
চামাৰ ভেকেচন ভালে। মানে কি ক'ম আৰু এটো বৰষুণ দি আছে ন কেইদিন ধৰি। ত ক'তো ওলাই যাবও পাৰা নাই সেইকাৰণে তোমাৰ কেনেকুৱা চলি আছে।
মোৰো তোমাৰ ফাৰ্ষ্ট গাঁৱত গ'লো তাৰ পিছত আহি পেলাই তোমাৰ অ নহয় ফাৰ্ষ্ট মানে তোমাৰ লগৰ লগত অকন ফুৰিলো ইয়াতে তাৰ পিছত গাঁৱত গ'লো গাঁৱৰ পৰা আহিলে আৰু চাগে গাঁৱত যাম ৰবা।
আচ্ছা আচ্ছা এনে তোমাৰ চামাৰ ভিকেচন ভাল লাগে নে বিকৌজ কলেজ চলেজো বন্ধ নাথাকে ইমান পঢ়াৰ প্ৰেচাৰ নাথাকে। কামৰো প্ৰেছাৰ নাথাকে ন।
চামাৰ ভেকেশচন এনেই তোমাৰ বেয়া নালাগে হা মানে ভালো লাগে যদি। মানে গৰমৰ কাৰণে কিছুমান ক্ষেত্ৰত বেয়া লাগে আৰু তোমাৰ বানপানী হয় মানে। তোমাৰ পেকেছনটোত তোমাৰ। অ ভাল লাগে কিন্তু ওলাই যাব আৰু ভেকেচন বুলি ক'লে মানে আমাৰ আগ দিনৰ যিটো চমাৰ ভেকেচনলে আমি। আমি ক'ব গ'লে ঘৰৰ বন্ধ বুলি কৈছিলো সৰুতে আমি। আমাৰ এতিয়া আগতে আছিলে ন একদম ফেমিলিৰ ঘৰত যাও মিহীহঁতৰ ঘৰত যাও মামাহঁতৰ ঘৰত যাও। সেই বস্তুটো মানে ইতিয়া মানে নোহোৱা নিচিনা হৈছে আৰু।
এতিয়া চামাৰ ভেকেশচন কব গ'লেও বানপানীত ফাঁচি থকা যেনে হৈছে। চাৰিওফালে অকল পানীয়েে পানীয়ে আগতে কি ধুনীয়া ন গৰম দিন আছিলে ফুৰিব যাব পাৰিছিলো। পিছে এনে ভেকেচনত কি কৰা তুমি?
ভেকেশচনত তোমাৰ বেছিকে মোবাইলতো লগতে টাইমটো যায় আৰু মোবাইল টো চোৱা যায় তোমাৰ কেতিয়া বাহিৰা কেইটা কিছুমান পঢ়া যায় আৰু লগৰ বিলাকৰ লগত ওলাই যোৱা যায় আৰু কেতিয়াবা লগৰ পেলাই মানে বেলেগ দূৰত নগলেও ওচ ৰতে আৰু ক'বাত।
অ হ আৰু ফেমেলিৰ লগত বহি পেলাই এনে কথা চথা পাতা নে তু ছামাৰটো জানাই কলেজ থাকিলে, সেইটো মানে পাপাই অ অ
সেইটো ডেইলি ফেমিলি কথা পতা হৈয়ে থাকে তোমাৰ মানে চামৰ ভেকেচন বুলি ক কথা নহয় আমাৰ ঘৰত যদি তিনিটাই পৰিয়াল, আমি তিনিতাই যেতিয়াই টাইম পাও সেতিয়াই কথা পতা যায় আৰু।
অ আচ্ছা আচ্ছা ভালে ভা। ময়ো তেনেকে মানে ঘৰতে বহি আছো ফেমেলিৰ লগত কথা পাতি আছো ফ্লিম চিলিম চাই একেলগে বহি কেনে। নহলে আৰু এনে লগৰ লগত কথা পাতো কেতিয়াবা ওলাই যাও ওচৰত।
অ মোৰ মতে এতিয়া তোমাৰ কেনেকুৱা লাগে জানানে? আমি আগতে চামাৰ ভেকেশনটো আমাৰ সৰুতে কেনেকুৱা আছিলে ফুৰিব যাও ন আৰু ঘৰত তোমাৰ লগতে ওচৰ চুবুৰীয়া বিলাকৰ লগত আমি খেলো, খেলা বিলাক খেলো। সৰু-সৰু লগ, মানে আমি সইচদা সৰু আছিলো গোটেই সৰু বাচ্ছাবিলাক আমি লগ পেলাই খেলিছো খেলা খেলিছো, কিন্তু এতিয়া মানে কি হয় এতিয়া জেনেৰেচনটোৱে অকল মবাইলত তে গেম খেলি থাকে, কিমান কি গেম আছে, কিমান গেম খেলি থাকে মানে সিহঁতে যিটো আমি আগতে লগৰ লগ খেলিছিলো সেই গেমটো এতিয়া সিহঁতে সেই ফিল্টো নাপায়। ত মোৰ এনেকুৱা লাগে যে, যদি আমি কিছুমান আমাৰ বয়সৰ মানুহ লগ হৈ পেলাই যদি, আমি সিহঁতৰ যদি এই চামাৰ ভেকেশচনতোত যদি মানে কেম্পুৰ নিচিনা হয় নহয় জানো কিছু মানে এনেকুৱা, সেই সেনেকুৱাকে যদি আমি সিহঁতক যদি এটা টাইম দি পেলাই অঁ ঠিক আছে আহিবা। তামানে যি মন খেলাবা, আমি খেলিম, তোমালোককো খেলাম। ত সেনেকুৱাকে যদি সেই সিয়তে তলত আইম স্পেন ন কৰা হয়, টাইমটো ধুনীয়াকে পাৰ হয় আৰু সিহঁতো কিবা এটা শিকিব পাৰে আমাৰ পৰা। মোৰ মতে এইটো কৰিব লাগে কিন্তু দেই।
অ পাৰি তেনে কৰিব মানে। এইক আগতে ভাল লাগিছিল চামাৰ ভেকেশ্যনত খেলি, ব'ল যোৱা অনান্য লগৰ লগত টাইম স্পেণ্ড কৰা যায়। এতিয়া চবে মানে ঘৰতে বহি থাকে। কি তুমি যোনটো কথা কৈছা ন, তেনে কৰিব পাৰি ভাল লাগিব আগৰ নিচিনাকো। সৰুকালত যেনেকা আমাৰ ফিল হৈছিলে চামাৰ ভিকেচন, গৰম বন্ধ গলে তেনেকা কো অনুভৱ সি যাব আমাৰ।
অ সেইটোৱে কথা। মানে এনেকে মানে তোমাৰ টাইমটো সেই কৰা যায় আৰু ধৰি ল সিহঁতে কিবা এটা শিকিব আৰু মানে তোমাৰ কি হয়। আমি মানে আমাৰ তো মানে আগৰ পৰা খেলা এটা সি থাকে ন, সেইটো বস্তু সিহঁতৰ জানিব, সিহঁতৰ পিছত সিহঁতৰ পিছৰ জেনেৰেশ্যন বিলাকো শিকাব পাৰিব। যদি এতিয়া সিহঁতে নাজানে, সিহঁতে পিছত কেনেকে শিকাব বেলেকক।
উম উম পাৰি তেনেকে কৰিব কাৰণে, মানে নহলে সেইটোয়ে, আজিকালি ল'ৰা-ছোৱালীবোৰ খেলা-ধূলাত পাহৰিয়ে‌ গৈছে চবে। ফনতে নহলে গেম খেলিবলৈ, ক্ৰিকেট চাব নহ'লে টেম কাৰটুন এইবোৰতে ব্যস্ত হৈ থাকে।
অঁ অঁ সেইটোয়ে, মানে আজিকালি মোবাইলটোতে মানে গে মানে মোবাইলতোটে বেছিকে আজিকালি মবাইলত ধেই, মবাইলত ভিদিঅ বনালে মানুহে আজিকালি বহুত ভিঊজ পায়। এইবিলাক কাৰণে ভিউজ-চিউজ যে পায়, সৰু বাচ্ছা ভিডিঅ' বিলাক বনালে মানুহে, হেনেকাও এটা ইনকামৰ পথ বাছি লৈছে কিছুমানে আচলতে।
অ অ।
সিহঁতে চাব, সিহঁতে ভিউজ পাই পেলাই পইচা পাব সেইটোৱে আৰু।
উম আৰু ভিকেচনত মানে ফুৰিবও ভাল লাগে ন লগৰ লগত। ক'ৰবাত যোৱালেও পাওঁ। যোৱা নাই মই ত ঘৰত। মই সিহঁতৰ ঘৰ হেল্ল' শুনিছা?
অ এতিয়া শুনিছোঁ। কোৱা?
অ মই কৈ আছিলোঁ ন আৰু ফুৰিব যাব ভাল লাগিল ন নিজৰ মানুহৰ ঘৰত। নানীহঁত, মাহীহঁতৰ ঘৰত যাব ভাল লাগে। কাজিন বোৰৰ লগতো খেলি কি ধুনীয়া লাগে ন? তেনেকেও ভাল লাগে চামাৰ ভেকেচনত। অ।
আৰু তোমাৰ এতিয়া টাইমত যে গাঁৱত গ'লে তাৰ কি ভাল লাগে, তোমাৰ গাঁৱত এতিয়া ভূঁই ৰোৱা সময় হা। এইটো টাইমত যেতিয়া মানে কঠীয়া যে সেই যে মানে হেৰি কৰে ন, এইটো টাইমত পথাৰত গৈ পেলাই তাত টেঙা বস্তু এতিয়া আমৰ ছিজন চলি আছে আৰু কিমান কি আছে ন। তোমাৰ এইবিলাক খাব লাগে, কিমান ভাল লাগে কলপাতত কাটি পেলাই এইবিলাক খোৱা। লগৰ লগত মানে খেলা, পৰিৱেশটোৱে ভাল লাগে কিবা এটা।
তেনেকে আগৰ চামাৰ ভেকেছনবোৰ মোৰ বেছি ভাল লাগিছিল, এতিয়া মানে আমি গোটেইকেইটা মানে ঘৰতে বন্দি হৈ থাকো, ভাল নালাগে ইমান আগৰ নিচিনা। চামাৰ ভেকেশ্যন ক'ব গ'লে।
হয় বাৰু।
উম, আৰু তোমাৰ মানে ভেকেচন বুলি ক'লে তুমি ক'ত ফুৰিব যাব ভাল লাগে তোমাৰ।
মোৰ এতিয়া মই ক'ব গ'লে চহৰৰ খনৰ পৰা মই এতিয়া গাঁৱত যাব বেছি মোৰ ভাল লগা হৈছে।
আচ্ছা-আচ্ছা।
এই ইয়াত চাবাচোন চহৰত কি হয় গৰমৰ দিনত হা, মানুহে এ চি লৈছে তলত থাকে, গছ নাথাকেই, কিন্তু তুমি গাঁৱত যাবা কিমান গছ থাকে, গছৰ তলত বহি পেলাই তুমি লগৰ লগত কথা পাতা। আৰু তুমি মানে এনেকে টাইমতো তোমাৰ ধুনীয়াকে পাৰ হৈ যায়, ভাল লাগে এইবিলাক।
উম, ভাল লাগে তেনেকোৱা, আৰু এনে সেইটোৱে তুমি যোনটো কৈছা ঠিকে কৈছা। বিকজ আগৰ যোনবোৰ দিন আছিলে ন, সেইবোৰ লাহে- লাহে আমাৰ মাজৰ পৰা নোহোৱা হৈ যায় আছে ফোনটোৰ কাৰণে।
উম, উম, উম, ফোনে মানুহৰ মানে দূৰত্ব বনাই ৰাখিছে, দূৰত্বটো লৈ আহিছে।
সেইটো চহৰৰ চাইডত এইটো বেছিকে হৈ আছে। এনেও মানে আমাৰ ধৰা আমি তেনেকে হ'লেও ফেমিলিৰ লগত ফ্ৰেণ্ডৰ লগত টুৰিষ্ট প্লেচো যাব পাৰো, তাৰ পৰা তেনেকে ভ্ৰমণ কৰো তাৰ পৰা বহুত কিবা কিবি শিকা যায় ন, এনেকে টুৰিষ্ট প্লেচত। ৰ কালচাৰ খোৱা বস্তুৰ বিষয়ে। নতুন-নতুন ভাষা শিকিব পাৰি। কিন্তু কিনো কৰিম মানে জানা আজিকালি পানীয়ে হয় চব জাগাত ন, যাবৰ কাৰণেও ভয় লাগে।
অ', আৰু তোমাৰ মানে আজিকালি কিয় চামাৰ ভেকেচনত আমাৰ যিবিলাক নতুন প্ৰজন্ম ন সিহঁতক আমাৰ অসম খনৰ বিষয়ে দেখা দেখাব লাগে অসমখন। মানে সিহঁ অসমখনৰ বিষয়ে শিকাব লাগে এতিয়া ৰংঘৰ, কাৰেংঘৰ, এইবিলাকত কিমান কি আগৰ কথা জানিব পাৰি ন গ'লে, এইবিলাক বস্তু সিহঁতক দেখাব লাগে।
সেইটোৱে সিহঁতৰ কিছুমানেটো আজিকালি গমো নাপাই চাগে যোনবোৰ চি বি এছিত পঢ়ি আছে। অসমৰ কাৰেংঘৰক ইহঁত বিষয় নাজ, বিকজ নিহিকাই ন সিহঁতে, জাস্ত সেইবোৰ মানে পঢ়াৰ বিষয়তে লাগি থাকে, কিন্তু ঘুৰাবওঁ লৈ যাব লাগে সেইবোৰ প্লেছটো, চামাৰ ভেকেচন নিজৰ ঘৰৰ পৰা হওঁক নহ'লে স্কুলৰ পৰা।
উম, উম। নহ'লে মানে কি হয় সিঁহতক মোবাইলৰ লগতে বেলেগ কিবা বেলেগ খেলা ধুলা বিলাকো কৰিব দিয়ে মানে আজিকালি সেইবিলাক বাচ্ছা বিলাক কি কৰে তোমাক বেলেগত এডমিছন লগাই দিয়ে, ক্ৰিকেটত হওঁক কিবা এটা কিন্তু সেই লগৰ ওচৰ চুবুৰিয়া খেলিব নিদিয়ে পেৰেণ্টচে ফেমিলি মানুহে এনেকে, কিন্তু তোমাৰ যদি এনেকে লগৰ গোটেই চুবুৰীয়া মানুহ লগ হৈ পেলাই আজিকালি কাশ এঘৰ মানতো দুটা বাতচা থাকে মিনিমাম তোমাৰ সেনেকে এটা ওচৰ চুবুৰিয়াৰ এঘৰ মানে কেই ঘৰমান লগ হৈ পেলাই কিমান বাচ্ছা থাকিব কমেও দচ বাচ্ছাটো ওলাব নোৱাৰে এটা এখন গাঁও বা এখন মানে এটা জেগাত আৰু সেনেকে এইবিলাক হোৱা গৈ পেলাই সিহঁতক এইবিলাক জেগা দেখাব লৈ যাব লাগে।
তাকে মানে চবৰে মিলা প্ৰীতি থাকিলে কথাটো হয়। আজিকালি চবে নিজক কামতে ব্যস্ততা থাকে
উম, উম, সেইটোৱে, আৰু বাইবিল তাকৌ যোনদিগো পেৰেনচ ঘৰ মানে যোনে মানে তোমাৰ আহ কাম কৰি আছে সিহঁত আচলতেই কেইদিনমান হ'লেও বন্ধ ল'ব লাগে একলিছ বাচ্ছা বিলাকক ফুৰোৱাৰ কাৰণে।
উম উম।
সেইটো বাচ্ছা বিলাকো ভাল পাইছে পেৰেণ্টছে টাইম দিছে সিহঁতক।
সেইটোৱে আৰু ভেকেচনত তুমি এনে এক্সেছাই‌চ বা কিবা বেলেগ ৰুটিন কৰা নাই নিজৰ। সেই কাৰণে নহলে কি বা নিউজ শিকি আছে নেকি একেদিন তুমি?
হা হা।
সুধিছিলো যে ভেকেচন বুলি কিবা এক্সেচাইজ কৰা নাই ডেইলি ৰাতিপুৱা উঠ- ঠি ফালে মৰ্ণিং ৱাক।
নহ'লে এক্সেৰচাইজ বোৰ।
এনেকুৱা এক্সেৰচাইজ কৰা নাযায় বাৰু ম‌ই মিছা নকওঁ তোমাৰ ৰাতি দেৰিকে হোৱা যায় ৰাতিপুৱা দেৰিকে উঠা যায়। সেই একো এক্সেৰচাইজ কৰা নাযায়। কিন্তু যিমান পাৰো নিজৰ সেইটো হেল্থৰ কথা ভাবো আৰু অকমান হেলডি কৰি ৰখাৰ কাৰণে।
আগতে যে মই অ মানে সৰু থাকোতে মই আগতে ভাবিছো ভেকেচন বন্ধ পাম ন। এমাহ পুৰা ৰাতিপুৱা ৰাতিপুৱা উঠি পেলাই এক্সেৰচাইজ কৰিম কিন্তু এতিয়া মানে টাইম সেইদিনটো ইমান চেইঞ্জ হৈ গৈছে ৰাতি হয় হুৱাতে উঠাতে দেৰি হয়। ত মান তেনে আগৰ নিচিনা হেবিত একো নায়েই, কোন খাব কেতিয়াবা কৰিব লাগ- কি বোলে নিজৰ মানে বডি হেল্থটো ভাল থাকে ন।
উম সেইটো হয় বাৰু কৰিব লাগে আচলতে এ মানে এইবিলাক কৰি নিজৰ স্বাস্থ্য। তোৰ মানে পিছলৈকে বয়স হলে মান তোমাৰ বেমাৰ আজাৰ বেছি দেখা নিদিব আও। সিবিলাক এতিয়াৰ পৰা কৰি থাকিলে।
আৰু কিবা নতুন স্কিল শিকি আছে নেকি মানে ধৰি লোৱা ইংলিছ। বা কম্পিউটাৰ তেনেকুৱা জি বিছ।
কম্পিউটাৰ কম্পিউটাৰ শিকি আছো বাৰু অ এইকেইদিন যোৱা হোৱা নাই। তুমি শিকি আছা।
অ মানে মই সেই বন্ধ আছে ন এইকেইদিন পুৰা ত বন্ধৰ কাৰণে মই কম- পিটাৰ লগতে ভিডিঅ' এডিটং আজিকালি বহু ডিমাণ্ডত আহিছে ন। পাপাই লেপ- তাপাই ফন লৈ দিছে চামাৰ ভেকেচন ত মই ভাবিছো সেইটোৱে শিকি লওঁ বুলি। এমাহত মানে ইয়উটউবত কৰ্চ এমাহত ভালকে শিকিব পাৰি মই যে এইটোকে অলপ ট্ৰাই- টাইম দিও ফোন চোৱাতকে তাতকে অলপমান বিজি আছো মই।
ঠিকে কৰিছা ভালে এইটো বাকী দিয়াতে কথা পাতি ভাল লাগিলে তোমাৰ লগত।
অ মোৰো মাজে সময়ে কল কৰি থাকিবা।
অ দিয়া ঠিক আছে।
অ কে দিয়া বাই বাই।
অ বাই বাই।